অঁ এয়া তোমাৰ এই অকমান আবেলি পৰত অকমান মূঠ। হাত ধান বহত দিছো ফেনৰ তলতে। তুমি তুমি কি কৰি আছ? বাকী ভালে অঁ ভালে অঁ মই ভাল ভালে আছো বাৰু তুমি শুনিছা নে বাৰু মোৰ মাতো শুনিছা নে?
আহঁ
অঁ তাকে আহে বহুত দিনৰ মৰত ফোন কৰিলা কথা বতৰা হোৱাই নে বহুত দিন, অঁ ভাল, ভাল, ভাল, ভাল ভাল ঠিকে, আছে ঠিকে, আছে আছে। এতিয়া আহ আহ তেলৰ দাম বাঢ়িছে বা বাকী খোৱা খাদ্যই হ ম অঁ অঁ অঁ সেই সেইটো মই হেৰি কৰিছো বাৰু দেই তোমাৰ এই মূল্য বৃদ্ধিৰ কথাটো যোনটো তুমি যোনটো কৈছা। হেল্লে, তুমি মাতটো শুনিছা নে বাৰু শব্দ শুনা পাইছনে মোৰ ভাগৰ